হেল্ল',
উম,
অ - অ হেৰি তই নতুন আইডিটো দি লগৰ চ চাবকে চিনাকি। চব চিনাকি ফল্লৈ কৰিছা নটোন আইদিতো দি।
ক থছকেইটা নাম
সানন্তান বহু বৰ্ষা নেকি।
আহ।
গেছি
অহ ',
উম,
সি ফলবেল নেদবো
অকে,
ফল কৰিম নেকি তক?
মোকচোন ফল কৰাই আছে তোৰ।
এ নহয়ে আৰু
আৰু কি আইডি আছে তোৰ?
নাই - নাই তোৰ আৰু এটা
নালগে দে এটাতে থাকক।
অৰুদহেতটো হল
গে দে ক নোকৰবি কৰি
আগৰটো এনেই গেল মোৰ, সেইটোত ফল' কৰা আছিল নাই আগৰটোত
অ, এইটো দি কৰা নাই না?
নাই
নালগেদে, লগতে একো কানেকচন নাই ন? সেই এতিয়া আৰু কৰবা দৰকাৰ নাই ৰে এইবোৰ, পুৰণা বস্তু বুলি পাহৰি যা।
এ নতুনটো কৰিম।
হুম, তোক হেই কথা এটা সুধবা আছিল? আজিৰ পৰা মানে, তই দছ ব আৰে ইম্পৰ্টেণ্ট কথা এটা বুজি নাপালি? হু।
ক, ক, চব কথা ইম্পৰ্টেণ্ট কথা বিলাক মোকেই সুধা যে?
মই কৈছোঁ চোন, অলপ আগতে তোৰ জেনেৰেল নলেজ বহুত আছে।
অ ইয়া থেংক ইউ ফৰ দি এপ্ৰিচিয়েচন।
আজিৰ পৰা মানে তই দচ বছৰ পিছত নিজকে ক'ত চাবা খোজা? যদি তোক কোনবায় এনকে সুধে? অ অ ভাল কথাই সুধো মই। অলপ হুচৰতা অলপ আগতে বহুত ডাউন দিছা মোক
উ', বা।
কুৱেশনটো ঠিকেই আছে, মানে সঁচা কথা কবা গেলি থে ভৱিষ্যতৰ বিষয়ে কোনো সঠিকে ক'বা নোৱাৰে আৰু। কিন্তু সপোন আৰু লক্ষ্য থাকিলে, সেইবিষয়ে আগবাঢ়বা পাৰি আৰু। অৱশ্যে যে দছ বছৰৰ পিছত মানে একদম সফল দায়িত্বশীল আৰু সুখী মানু হি হিচাপে নিজক দেখিবলৈ পাওঁ যাতে, আৰু সেইটোৱে আৰু মৰ কথা। বেলেগ নাই।
ছা। তোৰ মানে তোৰ মতে হেৰি সফল বুলি ক'লে মানে, সফলতা মানে তোৰ বাবে কি?
সফলতা ভাবে চব্বৰে কাৰণে বেলেগ বেলেগ হা কিছুমানৰ কাৰণে গাড়ী এখন লোৱা সফলতা বুজাই, কিছুমানৰ কাৰণে কোনোবা এটা একজামত পাছ কৰাটো সফলতা। মোৰ বাবে মানে, কেৱল সফলতা ধন সম্পত্তিয়ে নহয়। কাৰণ মই বিচাৰো যে, মোৰ পৰিয়ালটো সুখী হওঁক, বা মোৰ কামে মে কাম খিনিয়ে যেন তে সমাজলৈ মানে, ইতিবাচক অৱদান আগবঢ়াব পাৰে। ত সমাজৰ মানে ভা- ভাল হয় আৰু, মানুহে মোক মানে এজন সৎ আৰু বিচ যোগ্য ব্যক্তি হিচাপে চিনি পাই যাতে আৰু সেইটোৱে আৰু, মোৰ মতে সফলতা।
ধাৰা বহুত ধুনীয়া দেই মোৰো ইচ্ছা আছে যে ভৱিষ্যতে মই কেৱল নিজৰ বাবে নহয়, আনৰ বাবেও কাম এটা কৰিব পাৰো।
ঠিক আছে বাৰু, মানে মোৰ মতে চাবি জীৱনৰ মানে সঁচা সফলতা মানে তেতিয়াহে যেতিয়া মানে নি নিজৰ উন্নতি লগা লগে মানে আনৰো আনকো যাতে উন্নতি কৰাত মানে সহায় কৰবা পাৰি আৰু সেইটো হে কথা।
সেতটোৱে তোৰ মানে হেৰি, কেৰিয়াৰৰ বিষয়ে তই মানে কি ভাব?
মই সেইটো কেৰিয়াৰৰ বিষয়ে মানে কি আৰু, মোৰ মানে যিটো পচন্দৰ ক্ষেত্ৰ আৰু মানে সেইটো ক্ষেত্ৰত মানে কেতিয়াও দক্ষতাত সিহঁতৰ বৃদ্ধি কৰি কিনে নিজৰ পৰিচয়টো গঢ়ি তুলবা খুজো আৰু মানে বা, আৰু মশ ৰাশিক কেইটা ক বিচ সেটকা ৰাশিক, শিক্ষা ত মানে কেতিয়াও শেষ নহয় তই মানে জীৱনৰ সৰু পৰা একদম ডাঙৰ একদম মৃত্যুৰ সময় লৈকেৰে তই মানে শিকি থাকবা পাৰা যে, মানুহে যে কয় যে বি এ এইটো বা ডিগ্ৰী-চিগ্ৰী কমপ্লিট কৰাৰ পিছত তামানে শিক্ষাটো সমাপ্ত হৈ যাওআ বুলি কয়। সেইটো কথা নহয়, বিচ বিশ বা বাইশ বছৰতে মানুহে পঢ়াটো সমাপ্ত কৰদে। সেইটো কথা নহয় মানুহ ত্ৰিছ, চল্লিছ বছৰ, পঞ্চাছ, ছাঠি, সত্তোৰ, আছি বছৰ বয়সৰ লৈকিও মানে মানুহে পঢ়ি থাকবা পাৰে। সেইটো মানে নি নিজৰ কথা কাৰণ, শি শিক্ষাটো মানে যেতিয়া তেতিয়া শেষ কৰবা নৱৰা আৰু মানে।
অ', আমাৰ যেনেকুৱাতো ৰেম কমত বহুত মানে ডাঙৰ ডাঙৰ মানুহ বোৰ আহে যে।
অ', অ', সেইটোৱে সেইটোৱে আৰু। শিক্ষাটো মানে কেতিয়াও শেষ নাহয়গৈ আৰু।
এইটো বস্তু বহুত গুৰুত্বপূৰ্ণ হয়, আজি মানে তোৰ পৃথিৱীত নতুন নতুন প্ৰযুক্তি আহি আছে। যদি আমি শিকি নাথকো তেন্তে পিছ পৰি যোৱাৰো সম্ভাৱনা থাকে ন'।
অ', অ', আছে আছে আ, সেইটোয়ে চ এতিয়া যেনেকে এ আই আইচি আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ।
অ'।
হয় এ আইত আমি এতি কিমান কি কাম কৰা পাৰো কিমান আমি এডিট কৰা পাৰোঁ ফটো এখন বনাবা পাৰো বা কিবা এটা টপিক এটা নাে সেইটিক বিষযে চাৰ্চ কৰবা পাৰোঁ। সেইটো আৰু বা ডিজিটেল দক্ষতা আৰু যোগাযোগৰ ক্ষমতা মানে ভৱিষ্যতে মানে বহুত গুৰুত্বপূৰ্ণ। সজাবাদ মে
উম। উম উম সেইটো হয় দিচোন কিন্তু তোৰ কেৱল চাকৰি বা ব্যৱসায়ত। জানো যথেষ্ট।
নহয়, নহয় সেইটো নহয় চাকৰি বা ব্যৱসায় যে যথেষ্ট হ'ব সেইটো কথা নহয়। তই চাবি মই কচু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকবা লাগব। বহুতো মানুহ মানে কেৰিয়াৰৰ পিছত য'ত মানে দৌৰি দৌৰি মানে নিজৰ স্বাস্থ্যটোক অৱহেলা কৰি তোলে কিন্তু নিজৰ শৰীৰটো সুস্থ ৰাখিব লাগিব মনটোক শান্ত ৰাখিব লাগিব যদি আমি সুস্থ শৰীৰৰ শান্ত মন নাথাকে তেতিয়া মানে সফলতাটো কমি যায় যদিও মানে সফলতা লাভ কৰো। তেতিয়া আমাৰ সফলতাটো কমি যায় কাৰণ নিজৰ শৰীৰটোৱে যদি ভালে নাথাকে তেতিয়া সফলতা কৰি লাভ নাই ন' সেইটো
উম, উম, সেইটোৱে দেছোন।
তই কৰি লাভ নাই আৰু মানে সফলতা দিয়ে কিনে লাভ নাই।
অ', অ', সেইটোয়ে দেচোন মই বিচাৰো যে তোৰ নিয়মিত ব্যায়াম তাৰপিছত ভাল ভাল খাদ্য আৰু পৰিয়ালৰ লগত কটোৱা সময়। অভ্যাস মানে বজাই ৰাখিব লাগে এইবোৰ বস্তু
অ'অ' সেইটো কথাই হয় আৰু চা। পৰিয়ালৰ কথা যেতিয়া কলি আৰু দহ বছৰ পিছত যেতিয়া মই বিচাৰো আৰু মোৰ পৰিয়ালে মানে গৌৰৱ অনুভৱ কৰে যাতে মই সততা আৰু পৰিশ্ৰমৰে মানে আগবাঢ়িব গৈছো আৰু। এইটো কথা এ গৌৰৱে ক'ব পাৰে আৰু যে যে মোৰ ল'ৰাই বা মোৰ ছোৱালী মানে সততা আৰু পৰিশ্ৰমেৰে মানে আগবাঢ়ি গৈছে আৰু মানে গৌৰৱত ক'ব পাৰে যাতে সেইটো কথা।
অ সেইটোয়ে মানে আমাৰ সফলতা মানে আটাইতকৈ বেছি আনন্দ পায়। আমাৰ মা দেউাতাই দেচোন।
উম, উম, সেইটোয়ে আৰু মা দেউতাই বিচাৰিব পাৰে। সেই সকলোবিলাক মানহে আমি মা দেউতাৰ কাৰণে কৰো সেইটোৱে মান তেওঁলোকৰ সপোন পূৰণ কৰাটোটো আমাৰ মেইন দায়িত্ব ন'। সেইটোৱে কথা।
উম, তোৰ মতে পিছত দহ বছৰ পিছত পৃথিৱীখন কেনেকুৱা হৈ যাব?
চা মোৰ মতে তো প্ৰযুক্তিটো আৰু যিটো প্ৰযুক্তি সেইটো বস্তুত বেছি আগ নাবাৰ্ভ আৰু। কাৰণ বহু কাম এতিয়া মানে ইয়াৰ জৰিয়তে হৈ আছে বা অটোমচনতে কৰবা পাৰবা চব কাম আৰু মানে অটমেটিক হৈ যাব আৰু।
উম, উম।
আৰু মানুহৰ মানে তি তেতিয়া মানে সৃষ্টিশীলতা মানুহে মতিয়া যিটো বস্তু মানে মানুহে নিজে সৃষ্টি কৰিব পাৰে সেইটো বস্তু কমি যাব। পতি এ আই এ আই টো বহুত ডেভলপ হৈ যাব বা যি টেকনলজি আছে সেইবিলাক মানে বেছি মানুহত ছে মানে ভাল বস্তু বনাব সেয়ে ব তেতিয়া মানে। ততা আৰু মানে সহানুভূতিৰ মূল্যতো কমি যাব আৰু
ঠিকে কৈছা। সেইকাৰণে তোৰ মানে কেৱল ডিগ্ৰীয়ে নহয় আৰু দক্ষতা আৰু ভাল চৰিত্ৰ মানে হয়।
এতিয়া ভৱিষ্যতে চাগে মানে দহ বছৰ পিছত মানুহে মানুহে মোক কেৱল মানে সফল ব্যক্তি হিচাপে নহয় আৰু যাতে সি ভাল মানুহ হিচাপেও মানে মনত ৰাখে আৰু সেইটোৱে।
যদি হেৰি জীৱনত বাধা আহে তেতিয়া?
তাৰ জীৱনতো বাধাটো আহিবয়ে কিন্তু মই বিশ্বাস কৰো যে প্ৰতিটো বিফলতাই মানে কিবা এটা নতুন শিক্ষা দিয়ে। কাৰণ আমি একবাৰ ফেইল হ'লে সেই ফেইলটোৰ পৰা আমি কিহত ফেইল কৰিলো মানে কি ভুল হ'ল আমাৰ সেই ভুলটো আমি শুধৰাই লব পাৰো যাতে আমি দ্বিতীয়বাৰ সেই ভুলতটো নকৰো। সেইকাৰণে মই ভাব আৰু মানে বহুত মানে মানে এ খ মানুহে মানে বহুত সফল মানুহে মানে বহু বিফলতাৰ পিছতহে মানে সফলতা পায় আৰু। সেইটোৱে কথা মানে এবাৰ তো বিফল হ'লে মানে এৰি দিব নালাগে। সেই বিফলতাটোৰ পৰা মানে কি শিকিবা পালি, সেই শিক্ষা শিক্ষাত লৈ কিনে মানে আগুৱাই যাব লাগে আৰু।
সেইটোৱে মানে এইটো মনোভাৱে মানে মানুহক আগুৱাই নিয়ে। বহুত মানে সফল মানুহে বহুত বিফলতাৰ পিছতো মানে সফলতা পাই যায় আৰু।
অ, সেইটোৱেই। ধৈৰ্য আৰু অধ্যৱসায় নাথাকিলে মানে ডাঙৰ লক্ষ্যটো পূৰণ কৰা কঠিন হৈ যায় আৰু সেইটোৱে কথা।
এইটো টো হয়য়ে বাৰু, দহ বছৰ পিছত তই মানে সমাজৰ বাবে কি কৰিব বিচাৰবি?
সমাজৰ বাবে সমাজৰ বাবে মই বিচাৰো যে শিক্ষা, পৰিৱেশ বা সমাজ ক্ষেত্ৰত মানে কিবা এটা এটা অৱদান আগবঢ়াব পাৰো। শিক্ষাটো আৰু ভাল কৰিব পাৰো বা পৰিৱেশ পৰিৱেশটো মানে আমি সুস্থ কৰি ৰাখিব পাৰো সেইটোৱে আৰু সেই এই এই তিনিটা ক্ষেত্ৰত যাতে শিক্ষা, পৰিৱেশ আৰু সমাজ এই তিনিটা ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰো। আৰু আমি যিহেতু সমাজৰ পৰা সমাজৰ পৰা বহুত পাও ন সেইয়ে মানে সমাজক ল কিবা এটা মানে ঘূৰাই দিবা পাৰো যাতে আৰু। সেইটোৱে তাক ঘূৰাই দিবা লাগে আৰু সেইটো উচিত আৰু।
তোৰ কিন্তু চিন্তাধাৰা বহুত ধুনীয়া দেই।
অ - অ সেইটো মোক আমাৰ এনে মানুহ বিলাকেও কয়। আমাৰ ওচৰ চুবুৰীয়া বিলাকেও কয়।
উম, ময়ো বিচাৰো দেচোন নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিব পৰা কাম কৰিবলৈ।
অ',
হয় - হয় সেইটো মানে তোৰ মতে সুখী জীৱনৰ মূল চাবি কাঠি কি?
সুখী জীৱনৰ মানে সুখী হ'ব লাগিলে কি আৰু তোৰ কাম-কাজ ভালকে কৰিছা পৰিয়ালক ভালকে ৰাখ, স্বাস্থ্যতে নিজৰ ভালকে ৰাখ নিজৰ তাৰপিছত বন্ধুকেইটাৰ লগত ভালকে থাক এই মানে অলপ বস্তুবোৰ মানে তোৰ নিয়ম এটা আৰু ভালকে চলাই থাকিবা লাগিব। তেতিয়াহে তই মানে সুখী হ'ব পাৰি
উম, একে, একে। মানে কেৱল মানে তোমাৰ ধৰাৰ পিছত দৌৰি থাকিলে মানে জীৱনতটো মানে সুখী নহয়। তেতিয়া মানে আমি জীৱনৰ মানে বহুতো মূল্যবান বস্তু হেৰাবাই - হেৰাই যাব মানে।
উম, সেইটোৱে আৰু যদি তোৰ দহ বছৰ পিছত যদি আমি আকৌ লগ পাও আৰু আজিৰ এই কথাখিনি যদি মনত পেলাও তেতিয়া মানে কি অনুভৱ হ'ব তোৰ
সেইয়াই আৰু মানে হাহিটো ওলাব আৰু আৰু আমি যিখিনি সপোন দেখিছিলো। তাৰ বাবে মানে আমি আন্তৰিকভাৱে চেষ্টা কৰিব লাগিব চেষ্টা কৰিছো। সেইটো কথা কম আৰু যদি মানে চাক্সেছ হ এতিয়া যিটো আমি ভাবি আছো। যিখিনি কথা কলো মানে দাং এইখিনি দহ বছৰ এনেকা হম বুলি ভাবছো। বা নিজৰ এনেকা এটা পজিশন দেখুওৱাত যদি সেইটো পজিশনত পাই যাও তেতিয়া মানে সেইয়া আৰু। এ কম আৰু আমি ইমান এনেকা বা কৰিছিলো চেষ্টা কৰিছিলো সেই হৈছিলে সেনেকুৱা আৰু আহ - আহ সেইটোৱে কথা।
যদি তোৰ সকলো সপোন পূৰণ নহয় চেষ্টা কৰাটে ডাঙৰ কথা।
সেইটোৱে - সেইটোৱে মানে জীৱনত মানে চেষ্টা কৰাত এৰি দিব নালাগে মানে
মানে ধৰ জীৱনত মানে কেতিয়াও শিকি থাকা বা সৎভেবে কাম কৰা আৰু মানুহ সন্মান কৰাটো মানে এৰি দিব নালাগে আৰু। শিকি থাক পাই লাগে জিমান শিকাটো কেতিয়াও শেষ নহয় বা সৎভাৱে ভাল। কাম কৰি থাকিব লাগে। আৰু মানুহে সন্মানটো সন্মান কৰিব লাগে সন্মান কৰা এই তিনিটা কাম মানে কেতিয়াও এৰি দিব নালাগে আৰু।
উ সেইয়ে আৰু মই দহ বছৰ পিছত নিজকে ইয়াতে চাব বিচাৰো যে তুমে মোক ল গৌৰৱ কৰে। আৰু বন্ধুসকলে বিশ্বাস কৰে আৰু মোক সমাজো যাতে সন্মান কৰে।
সেইটোৱে সেইটো ছেম - ছেম মই সেইটো বিচাৰো মানে যি মানে ঘৰত মানে যত - যত জীৱন মানে সেই আৰু যত সপোন পৰিশ্ৰম সততা সুখ আৰু সমাজৰ প্ৰতি এই সকলোবিধ একেলগে থাকে আৰু।
অ',
তাৰপিছত এনে এইবিলাক মানে বস্তু চব একেলগে থাকে। কে আৰু মানে সেনেকা এটা জীৱন মানে মই আৰু বিচাৰো আৰু।
উম, আজি কথাখিনি পৰা মানে শিকবা পালো যে মানে ভৱিষ্যতটো সেনেকে নহয় নিজৰ হাতেৰে গড়ে। কৰিব লাগব আমি।
উম - উম।
বাকী ভাল লাগিল কথা পাতি।
হে - হে - হে ঠিকে আছে। সেইয়ে মানে আজিৰ দিনটো সঠিকভাৱে ব্যৱহাৰ কৰ